হেল্ল'
আহ, কি কৰি আছ?
এ, এতিয়া কা, কাপোৰ অলপ মেলি দি থৈ আহিছোঁ। ধুই কৰি, ৰাতিপুৱাই ধুলো, ধুলো। কিন্তু মেলিছো এতিয়াহে মানে, একেবাৰে বোলো ৰ'দডাল দেখিয়ে ওপৰত যাব মনে যোৱা নাছিলে। তাৰ পৰা বোলো এতিয়া আকৌ টেং টেংকে ৰ'দ দিয়া আছে, এতিয়া অকণ কমিছে ৰ'দটো।
এতিয়া ৰ'দে নাইচোন, বৰষুণে ধৰিছে। এ, বাৰিষা বৰষুণ এনেকুৱাই। এ এতিয়া ৰ'দ দিব টেং টেং এতিয়াই বৰষুণ দিব। তেনেকে উম আহ মানে আকৌ জ্বৰ সেই চব হে চব মানুহৰ জ্বৰ পায়খানা বমি অ'। এই তিনিটা মানে জ্বৰ উঠা মানুহখিনি সেয়া হৈছে উম, এয়া আমাৰ ওচৰৰ মানুহ এজনীয়ে সেয়া কৈছে ছোৱালী এজনী অ' সেই তেনেকে জ্ব পেলাই, এতিয়া পায়খানা, বমি।
উম। আমাৰ ওচৰত আকৌ স, ৰু সৰু ছোৱালী এজনী, আমাৰ ওচৰত সৰু ছোৱালীজনী সেনেকে হৈছে বোলে, জ্বৰ হ'ল আমাৰ এই সৰু, একেবাৰে এতিয়া এডমিট হৈ আছে, ভালেই হোৱা নাই মানে, হেৰিয়ত আছে আই চি ইউত, জ্বৰ উঠিল বুলিয়ে
এডমিট হ'বে পাব আমাৰ এতিয়া ঘৰত হেৰি চৰিত দি থাকা বুলি আমিও এডমিট কৰি থ'ব পাৰিলো পালো গৈ হয়। মানুহ নাথাকা হৈ কোনে চালে হয় ঘৰত ন। এডমিট কৰি তাতে হস্পিতালতে কৰা
অ', তাই সেই সৰু ছালজনী এতিয়া ডিঙিত ফুটা উলিয়াই দিছে কথা চথা ক'ব নোৱাৰে আৰু মানে এনে হে এই আমাৰ দেউতাৰ নিচিনাই হ'ল হ'ল আৰু জ্বৰ চৰ উঠি।
অ', সেনেকুৱা হ'ল।
অ', একে সৰু ছোৱালীজনী মঙ্লৰ ঘৰ যে চিনি পাও সিহঁতৰ নাট তিনি সৰু পোৱালি সৰু ছোৱালী অকমাননিকা। এ তাকে হেবিলাক শুনি পেলাই মানে কালি হা মায়ে গ'ল ধুমা ধুম ডক্টৰ ওচৰত নগাঁৱত ডক্টৰটোক হেয়া কথা কৈ আছে। টে সুধি আছে উম কি হৈছিলে কি নহ'লে ক'লে। লাইন দিলে ভাল হ'ব সেই কাৰণে দুৰ্বল হৈ গৈছে মানে লেটিন চেটিন হ'ল যে। সেনেকে গৈ পেলাই ঔষধ দিছে। তাৰ পৰা যেতিয়া ইহেঁতক কাহিনী ক'লে আৰু ডক্টৰটোৱে টেষ্ট কৰিব অকমান লিখি দিলেই মানে।
অ', এই আজিকালি ডেংগ ডেংগ। ডেংগতো হৈছে মানুহৰ।
অহ। সেইটোৱে সেইটো উম ডেংগুত আছিল নেকি ন আমাৰ দেউতাও।
উম। সেই তেনেকুৱাই হ'ল মহটোৱে কামুৰিলে যে ডেংগ হ'ল।
তাকে এতিয়া সেয়া ধোৱা ধোৱা দি ফুৰিছে হয় ৰাস্তা পদূলিয়ে উম। কিন্তু মেইন ৰাস্তা দি ফুই চাই ধোৱা আমাৰ ভিতৰৰ পিনে দিয়াহি নাই বোলে। তাৰপা
আমাৰ ইয়াত দিছে ছাগৈৰ আমাৰ ইয়াত মৰিগাঁত দিছে ছাগৈ।
অ'।
ৰাাত দিয়ে আমাৰ আহ এই দখৰ বাটে দিয়ে যায়।
তেনেকে দিলে নহ'ব নহয় ত হেৰি পুৰা গলিয়ে গলিয়ে যাব লাগিব আকৌ ভিতৰলৈকো সম নাই অকমান
উম, গলেয়ে গলিয়ে নিদিয়ে পেলে চহৰখনত দিয়ে।
অ', চহৰখনত দিলে আকৌ চহৰৰ পৰা আহি মই খোপা পলাই আহ পিনিলৈ আহিব। ইফালে সিফালে হয়। সেইকাৰণে এতিয়া মেইন ৰাস্তাত দিলে দি কি লাভ হ'ল আমাৰ সেইপিনে যে। এ এই মেইন ৰাস্তাত কপাহাৰাত তাৰপা আকৌ ভিতৰ এইপিনে সোমাইে নাহিলে ধোঁৱা দিয়াতো। সেইফালৰ পৰা সেইফালে ইমান নাই বেছিকে ভিতৰৰ গলি সোপা থাকে মহ চহ সোপা থাকে। মেইন ৰাস্তা পিনে হাবি জংঘল হয়।
এই নহয় হে হ হেয়া হাবি জংঘলত মহ নহয়। সেইটো মই হাবি জংললত নহয়। ভাল জেগাতহে হয় আৰু ভিতৰত পানী চানী যদি জমা থাকে এ ফিজৰ পানী এচি পানী। এইবিলাকতহে হয়। কিন্তু হাবি জংঘলত এই কুলা মহসুপাহে হয়। ডেংগু মেলেৰিয়া
এ পানী জমা ধৰা আমাৰ আমাৰ যে আমাক আগতে হে তাকে শিকাই মানে তাত উম পাঞ্জাৱত থাকোতে। আমাৰ হেৰি হয় ন মিটিং হয় মানে। অফিচাৰনী, অফিচাৰবিলাকে মিটিং লয় যে, কোৱা-কোৱাটাৰ চেকিঙত। পঠাব কাৰোবাৰ কোলাৰত পানী আছে নেকি? কোলাৰত পানী জমা হৈ নাথাকে জানো তলত উম কোলাৰটো। এই আমাৰ নাম ডাঙৰ ডাঙৰ কোলাৰ কেইটাত সেই সোপা পানী মানে অজৰাব দিয়ে। সেইবিলাক ডেইলী মানে পানী বেয়া পানী পানী মানে পানী থ'বই নিদিয়ে মানে কোলাৰত।
ধেৎতেৰি সেইকেইটা ভিতৰত থাকে যে হেৰি নাপায় মহ চহ সোমাব নোৱাৰে ন? আগৰ খলাকেইটা বাহিৰত থাকে ফুটা থাকে ন? সেয়া আজিকালি কোলা সোপাত নোৱাৰে সোমাব। এই ভিতৰত থাকে যে।
অ', হেয়া বাহিৰত দিয়া বিলাকতে মানে হেৰি পানীত মহ সোমাই যে বাহিৰৰ পৰা। তাতে-তাতে মানে মহ জন্ম-জন্ম হয়। পানীতেই মানে আকৌ গামলাত গামলাত আমাক কৈ থাকে পানী গা ফুল ৰোৱা গামলাত। পানী জমা হৈছে নেকি? সেয়া পেলাই দিব দিয়ে। সেইবিলাক লেকচাৰ দি থাকে এইটো ছিজনত।
অ', সেইয়াকে শিকাব তোন আকৌ ট্ৰেইনিং দিলে।
ট্ৰেইনিং ট্ৰেইনিং নহয় মানে আমাৰ মানে সেয়া মানে হয় ন? মিটিং হয় থাকে এনেই মানে আৰু মিটিং পাতে আকা আকি সুখ ভাল বেয়া। ক'ত কি হৈ আছে মাহতো দুবাৰ তিনিবাৰ মানে এনেকে। চাহ তাহো দিয়ে ভাল মানে খোৱা বোৱাটো দিয়ে আৰু মিটিং এনেকে। অ', শিকাই থাকে মানে ওপৰৰ পৰা মানে ক'ব দিয়ে মানে ওপৰৰ পৰা অফিচাৰনীহঁতক। ত তলৰ মানুহখিনিক বুজাব দিয়ে মানে তলৰ মানুহবিলাকক। এ তেনেকে আমাক হেহেতে লেকচাৰ দিয়ে বুজাই থাকে এইটো ছিজনতে মানে। এ এইফালে সেইফালেও হয় ন? দিল দিল্লী চাইডে বেছি হয় এনেকে। উম।
উম, ডেংগুটো। অ', তাত আকৌ কোলাৰবিলাক বেছি নহয় জানো? অ'।
অ', মানুহবিলাক
তাত আকৌ কোলাৰ নহ'লে নহয় কোলাৰ আৰু এ চি নহ'লে মানুহ থাকিবও নোৱাৰে। ইমান ইমান গৰম নহয় তাত! মানুহ একেবাৰে পুৰি যায় বোলে। সেনেকুৱা গৰম।
পুৰি যোৱা গৰমটো আমাৰ অসমতে আছে। আমাৰ ইয়াত ঠাণ্ডাও হয় হয় বৰষুৃণ দি থাকে। অ', অ', তাত বহুত গৰম তাত।
বহুত হয় এই আমাৰ ওচৰৰ ল'ৰাতোৱে কৈছে তাত একেবাৰে সেই চল্লিশৰ ওপৰত হয়। চল্লিশ মানে হৈগে নেকি?
আমি যে একেবাৰে ষ্টেচনত যাওঁ যে একেবাৰে গৰমত, একেৰাহে ফেনৰ বতাহেও কাম নিদিয়ে থাকিব নোৱাৰোঁ পুৰি
মই মাহীদেউয়ে একেবাৰে দুইজনী চটী বটি ক'ত ফেন আছে একে দুইজনী দৌৰি দৌৰি ফেনৰ তলত গৈছো নাই গোটেই গা টো জানো একেবাৰে জুইয়ে পুৰিছেহে। কেনেকুৱা লাগিছে অকমান সময়হে নামিছো ন তাতে দিনতটো থকা মানুহ সোপাতো আৰু কিমান হেৰি হ'ব
দিনটো অভ্যাস হৈ যায়গৈ মানে গম পালি অ আমাৰ ইয়াৰ গৰমতটো বেলেগ চাৰি পোৱা আগত সিহঁতৰ তাৰ গৰমটো অকন সহ্য কৰিব পাৰি আমাৰ ইয়াত গোপ গোপনি গৰমটো যে চেকচেকাই যায় এটিয়াটো গৰম সিহঁতে সহ্য কৰিব নোৱাৰে এইটো গৰম মানে এয়া ঘামুচি চামুচি ওলাই যায় আমাৰ এই গৰমটো চেক-চেকাই যায় ক'লা হৈ যাম, এইটো গৰম আমাৰ মানে হয় যদিও অকমায়ত বৰষুণ পৰি যায় যে।
অ', পৰি যায়। এ আমাৰ দুদিন বা তিনদিন মানহে সেনেকুৱা গৰম হয় আ ক্ বৰষুণ পৰে, আকৌ দুদিন তিনদিন তেনেকুৱা গৰম এটা হব ব আকৌ বৰষুণ পৰে। একে হেৰি গৰমটো নেপায় হয় তাত বৰষুৃণ চৰষুণ নাই নহয়। অহ নপৰে বোলে।
পৰা বুলিলে ৰাজস্থান পাঞ্জাৱত মানে মানুহ বিলাকে বৰষুণ দিলে বিৰাট ভাল পায়। উম আমিয়ে থাকোতে পান ৰাজস্থানত যে বৰ বৰষুণে নিদিয়ে মানে। মই আকৌ তেতিয়া আমাৰ এয়া লৈ মনত পৰি থাকে আৰু। বোলো আমাৰ তাত চাগৈ এতিয়া বৰষুণ দি আছে ইমান ধুনীয়াকে গৰমৰ দিন তাপ একে নায়ে। এ ভাত বনোৱাই নাই বনাম হে। কিহেৰে বনা, মাছ আমাৰ ঘৰত আছে ৰাত ৰাতিপুৱা পনীৰ, মটৰ, ৰুটি এনেকে বনাই খাই কৰি উঠ
অ', মই লোকেল মুৰ্গী এট এটা ৰাখি থৈছো, লোকেল মুৰ্গী ঘৰতে বেচিব আহিছিলে। কম দামতে পালো যে, তাকে ৰাখি থৈ দিছো। চাৰে তিনিশকে কেজি। হেৰিতে একে পাঁচশ টকা কেজি লয় হা।
কিয় কমতে দিছে এহেদি?।
এই নাই সিহঁতে আনি পেলাই মোক দিয়ে থাকে যে। তাক মই এনেয়ে কওঁ, এই অমুক তোৱে চাৰে তিনিশত দিয়ে তই আকৌ একে প-চাৰিশ পাঁচশ ক, নালাগে যা বুলি কওঁ যে। সি বাইদেউ লগ, হে ঘৰৰ পৰা আনে হা সিহঁতৰ, ঘৰত যায় সেইকাৰণে দিব পাৰে, কিনা বেপাৰী সোপাই নোৱাৰে বেব্
অ', ঘৰত পুহিলেও চোন সিমানতে বেচে ঔ আমাৰ এ কোন মানুহ বিলাকে কিছুমানে।
ক'ৰ মানুহে বেচে?। এই মোক ইহঁতে দিয়ে থাকে চায়ে তিনিশ, তিনিশ আশী এনেকুৱাত তে দিয়ে, এক কেজি উজনৰ এটা ৰাখিলো হাঁ
কাটি কৰি দিছ নে?।
কাটি কৰি দিয়ে, মই এতিয়া কাটাই নথওঁ নহয় আজি নাখাও যে। আজি খাঁও মানে এতিয়া জীয়াই থৈ দিছো, হেৰি এ কালি মাংস আনিছিলেই, চুমে খাব বুলি। তাৰপিছত এতিয়া দুপ দুপৰিয়ালৈ মাংস আছেই, সেইকাৰণে লোকেলটো নামাৰিলো আকৌ কাইলৈ মাৰিম বোলো আৰু তেতিয়া এ আজি এইখিনি চেচ হওঁক ন, কাইলৈ তেতিয়া সিহঁতক বনাই দিম।
কোনে-কোনে মাৰি দিব?
এই আমাৰ ওচৰত দু-হেৰি কেইখন যে দোকান কেইখন যে বেচা মাংস বেচা। তালৈ ঠুঙা এটাতে ভৰাই লৈ যাম আৰু দশ টকা এটা দিম কাটি দিব। অ', অ'। সেয়েহে কৰোঁ মই। সিহঁতে আনিলে ৰাখি থৈ দি ৰাখি থৈ দিওঁ আৰু। খাব মন নগলে, বান্ধি থৈ দিওঁ তাৰ পিছতে আও নি পেলাই ঠুঙাটোতে ভ ভৰাই লৈ যাওঁ আৰু।
অ আমাৰ তেনেকে তেজপুৰত মাছ নাচায়
হে
তেজপুৰত থাকোতে এনেকে কাৱৈ মাছ চাৱৈ মাছ পালে কোনোবাই দিলে সেই তেনেকে কে উ মাছ কিনা দোকান কেইখনত লৈ যায় আউ তানতে বাচি দিয়ে আউ পইচা দিলেও নলয় মানে। বাচাই লৈ আহে আউ
উম
মাছ খুবুল পাইছিলেন তাত মানে।
অ
পসুুৰ এটা আছো, সেইটোপা। আমাৰ সেয়া কালি মাছ আনিলোগে সেয়া। সি পুৰা হেৰি মাংসটো ইমান খাব নোখোজা হৈছে। মোয়ে নাই মইতো মোয়ে মন নাযায়। হব দে অ'।